অ' তোমালে লগা নাই মই লগাইছিলো বিজি বুলি দেখ খাইছে কিবা
অ' কিয় বা মই কিন্তু কাকো ফোন কৰা নাছিলোঁ।
অ' বিজি বুলি দেখালে মোৰ পাঁচটা হৈ গ'ল নহয় তোমালে সেইটো কাৰণে হ'ব পাৰে দেই।
অ' অ' অ' তোমাৰ আৰু মোৰ পাঁচটা হৈ গ'ল নেকি?
অ' মানে মোৰ ফালৰ পৰা পাঁচবাৰ হ'ল
অ' মই কৰা নাই বাৰু ইমান।
তোমাৰ দুবাৰ হৈছে চাগে এইটো সতি।
অ ন'
তুমি এবাৰ কৰিছিলা নহয় মোক ন অলপ আগত।
অ'
নে দুবাৰ কৰিলে পাহৰিলো এবাৰ হ। অ' নাম্বাৰটো চালে গম পাবা এবাৰ এইটো দুবাৰ হৈছে মোৰ মতে চাগে।
অ'
উম সেইটো পাচ পাই কৰিব। পাৰি চাগে।
দীক্ষিতা বাইয়ো মেছেজ দিছে এতিয়া ঐ অনলাইন আহা।
এইটো পাতি লোৱা তাৰপিছত তাইৰ লগত পাতিবা আৰু।
অ' অ' তাইৰ লগত কি হৈছে চবৰ লগত কথা পাতিব লগা। পূজাৰ নাম্বাৰ মোৰ তাতো আছে মইও। পূজা মানে ইমান শান্ততা কথা পাতে নে!
অ' তাই সেই অকমান ন ভগি অ' অ' অ' এনেকে কৈ আছে মই কথা পাতি থাকিলো তাই এনেকে অ কৈ আছে।
বহুত।
হলেও কৈ অ ' তাতে বহুত কম এনেই নহয় কথা পাতেই ভন্টিৰ লগতো বহুত কথা পাতে ন এনে মানে আমাৰ লগত। ইমান হেৰি নহয় যে সেইটো।
অ' কিন্তু এনে বনশ্ৰীৰ বাৰ্থডেৰ দিনা তাই আমাৰ লগতো কথা পতা নাছিলে কিয় চুপ চাপ বহি আছে একোৱে নকয় মানে
অ' লগত খালী হাঁহি থাকে তেনেকে অ' নহয় এনেই কথা পাতে ভণ্টিৰ লগতো পতপতাই থাকে। এ মানে কথা কেইটা কথা কিটা। বাৰু হেৰি আৰু মানে একদম মিহি মিহিকে কয় মানে কিন্তু কথা পাতে আৰু।
আমাৰ দৰে ইমান লাউড নহয় চিঞৰি চিঞৰি কথাটো।
মই তাই সেইকাৰণে ক'লো দুবাৰ কৰিলো তাৰপিছতে মই ক'লো ৰাতি তোমাক কৰিম দিয়া বুলি ক'লো আৰু। নহলে ভন্টিয়ে পাতি দিব আৰু তাইৰ লগত। তাইক নালাগে বুলি কৈছে নহয় আৰু মুনুক। মোক কৈছে মোক নালাগে আৰু তোপাই কথা পাতি দিম বোলে।
অ তাইৰ হৈ গ'ল নে কিবা।
নাই হোৱা তাই কৈছে মোক নালাগে আও পইচা বোলে।
অ' চা হ'ব দে মোকে পাতি দিবি তোৰ ইমান বেছি আছে যদি মোকে দি দিবি অলপ বুলি কৈছ।
দিনতটো কাম কৰি থাকে ন বৰ হৈ গৈছে তাই।
বৰ হৈ গৈছে অ তাইক নালাগে বোলে তাইক হৈ গৈছে।
সেইটো কৰা নাই বোলে ইটো টাস্কো কৰা নাই বোলে কৰিবলৈ সময় পোৱা নাই।
অ আজি ৰিজুবাই কৈছে হেৰি কি কয় নেটৱৰ্ক বেয়া কাৰণে সেইটো কামো হোৱা নাই বোলে।
অ চাৰ্ভাৰ কিবা ডাউন হৈ আছে।
ইমান মানুহে এপটো ইউজ কৰি আছে ন আৰু
সেইটোৱে অ লদ লদ নোলোৱা হৈছে আৰু চাগে। কিমান হেৰি কৰিব।
আৰু ইমান ষ্ট্ৰং এপ নহয় ন এইবোৰ।
উম উম, বহুত মানে ইউজ কৰিলেটো হয়ে এনে বেলেগ বাকী বিলাকেটো। কিমান হেং মাৰি যায় কিবা কিবি অনলাইন কিবা থাকিলে সেইবিলাক। এতিয়া বহুত মানুহে ইউজ কৰি আছে আৰু এইটো টাস্ক কমপ্লিট কৰিবলেতো চবৰেতো একেই হৈছে ন।
দৌৰা দৌৰি লাগিছে।
দৌৰা আ দৌৰি লাগিছে চবে ট্ৰাই কৰি আছে অ।
এইটো শুক্ৰবাৰিললৈ শেষ নহলে চাগে কালিলে শেষ নহলে চাগে আৰু এক্সটেণ্ড কৰি দিব নেকি।
অ এক্সটেড কৰিলোতো ভালেই।
অ কৰক,
যি ম অ যিমানটা থাকে সেইকেইটা এটলিষ্ট কৰিব পাৰিম কপ্লিট,
অ তাকেই,
যেন তেনে হ'লেও।
উম ভাত বনালা নেকি তুমি।
মই ভাত বনাই থৈছো দিনতে মানে কি। কয় মাছ আছিলে মাছৰ জোল বনালোও একেবাৰে বনাই দিলো আৰু মানে মাছ। পিছ দিয়া নাই ভাজি পেলাই। ভাজি পেলাই দি দিলে হ'ল আৰুও এ নহলে বহুত গৰম মানে পাকঘৰটোত সোমাই থাকিব নোৱাৰি।
উম আৰু এই এনে তিনিবাৰ তিনিবাৰ এনেকে পাকঘৰ ৰাতিপুৱাও আকৌ বনাব লাগে ন। আকৌ দিনত আকৌ ৰাতি দিগদাৰ।
ৰাতিপুৱাতো একদম লৰালৰিয়ে হয় আৰু টিফিন চিফিন বনাই কেতিয়াবা দিব লাগে। টিফিন বনাই দিয়া ব্ৰেকফাষ্ট দিয়া। তাৰপিছতে আকৌ ভাতত ধৰিবলে হয়েই।
অ সেইবোৰ কৰি বাচন চাচন ধোৱা মেলি ভাত বনাবই হয় দুপৰীয়া।
উম উম সেইটো কাৰণে দিগদাৰ।
মইতো এনেই নবনাও বাৰু কিন্তু এইকেইদিন মাৰ বেমাৰ হৈ আছিলে বসন্ত ওলাইছিলে।
সেই একমাহ বাপৰে পাকঘৰটোতে সোমাই থাকিব লাগে ৰাতিপুৱাৰ পৰা।
সেইটোৱয়ে পাক ঘৰত কাম কৰা মানুহে গম পায় আজৰিয়ে নহয় কিবা। এনেকোৱা লাগে অকল খাবলেকে জীয়াই থকা নিচিনা লাগে। অকল খাবলৈকে কয় বনাই থাকিব লাগে বনায়ে থাকিব লাগে সেনেকোৱা লাগে।
দুপৰীয়া বনাই, উ খাই মেলি শুৱালেকে আকৌ ৰাতি ভাবিব হয়ে।
অ ৰাতিপুৱা আজৰি হ'বাহে সেইটো টো থাকেই ন বেলেগ বেলেগক খোৱাবিলাকৰ ইমান চিন্তা নাই যোনে বনাই। তাৰহে মাথা বেয়া হয়। কি বনাম এতিয়া নেক্স আকৌ আকৌ ৰাতিলে ভাবিবলে হয়ে।
অ আমাৰ মায়ে তাকে সুধি থাকে কি চাবি, কি বনাও দুপৰীয়া ভাততো ইছকিপ, কৰি দিওঁ ৰাতিপুৱা ভাত খালে আৰু দুপৰীয়া নাখাও।
অ খাবলে গৰমত আচলতে ভাত চাত খাব ইমান মন নাযায় ন।
অ
মানে উম গৰম সেইবিলাক খাই থাকিব মন নাযায়।
উম আমাৰ মুনুও নাখায় সিও মানে এনেকে ভাত তিনিবাৰতো ভাত নাখায়েই চিকেন থাকিলে খাই বাৰু মাছ মাংস থাকিলে। খাব নিৰামিষ ভাত সি তিনিবাৰ নাখায়।
অ সিহঁতৰো এইবিলাক থাকে নহয় আৰু মাছ মাংস নহলে।
অ আৰু এনেও গৰম উম গৰমত অলপ কমকে খায়।
অ তাকেতো, সেইটো পুৰা শকত ন বহুত।
অ সেদিনা দেখিছিলেত তো ভিন্দৌ মাতিলে কিন্তু, সি ভয় খাইছে বাইকখন দেখি নে কিবা। অ নগলে। হয়তো নামি আহিলে গ'লে হয়নি কি বা ভয় খাইছে হি।
উম তাকেটো। ফটোত দেখি মানে গম পাই শকত নিচিনা।
শকত মানে তাই তাক সেই অপাৰেচন কৰাৰ পিছতে সি, শকত হৈ গ'ল আগতে ইমান শকত নাছিলে। উম স্পাই কৰিলে বহুত এলেহুৱা হয় মানে। উম আৰু তাৰ আমাৰ মানে ঘৰৰ মানুহ কেইটাৰ দৰে তাৰ মানে এটা নিয়ম হৈ গৈছে দুপৰীয়া ভাত, খাই সি শুবয়ে মানে দুই তিনি ঘন্টা শুই দিয়ে দুপৰীয়া ভাত খাই উঠি।
ইমান দেৰি।
অ আৰু ৰাতিপুৱাও যেতিয়া বৰষুণ দিয়ে অকমান ঠাণ্ডা এ ৰাতিপুৱা নটাত উঠে দহটাত উঠে।
ইঅও তাকেহে একে মানে থাক, থাকি থাকি হেৰিতটো হৈ যায় একেই হৈ যায় মানে মানুহৰ নিচিনা।
অ এতিয়া মই মানে আমিও যদি সোনকালে উঠো। যদি বোলে বৰষুণ দি আছে সি নুঠে সোনকালে। গধূলি দুপৰীয়া মানে ভাতকেইটা খাইকে, অকমান টাইম পকাত হুব। এতিয়া অকমান ঠাণ্ডা পৰে আৰু গধূলি ঠাণ্ডা পৰাৰ লগে লগে। মাৰ বিচনাখন লৈ লয় আৰু নানামে আৰু তাৰ পৰা।
লগতে শুৱে নেকি তোমালোকৰ নে বেলেগকে শুৱা
বস্তি উঠে বিচনাত নমাবও নোৱাৰি পুৰা ঘুং ঘুঙাই থাকে।
উম একেলগে শুই থাকে আৰু ৰাতি অ
ৰাতি নুশুৱে গধূলি ৰাতিটো শুব নিদিও আঠুৱা তলত সোমাব নিদিও তাক। সি কি কৰে মানে আহ, তাক বেলেগে বিচনা পাৰি দিওঁ মানে কি হয় পাপাই গাৰু লৈ শুই থাকে ন। ৰাতি আধা ৰাতি কি কৰে পাপাক খুন্দাই খুন্দাই গাৰুৰ পৰা নমাই দিয়ে আৰু সি, শুই থাকে, গাৰুটোত। আৰু সি, সি লগত থাকিলে টোপনি নহয়, ভালদৰে।
টোপনি নহয়। আকৌ, পতককে লাগি- চাগি গলেও বেয়া হ'ব।
অ'! আৰু গোটেই ৰাতি ঘূৰি থাকে নহয়, এটা জেগাতো শুই নাথাকে। এবাৰ ভৰি ফালে শুব এবাৰ মাথা ফালে শুব এনেকুৱা।
উম তাকেতো। তেনেকে শুবলে দিগদাৰ এটাইতো আছে ন তোমালোকৰ।
অ এটাই ইয়ে।
অ'!
তাই যি হিংসা! সি বেলেগ কুকুৰ নিদিয়ে আৰু আহিব।
অ'! নিদিয়ে, সেইটো নিদিয়ে। সেইটো এনেও নিদিয়ে আৰু বেলেগ আহিবলে।
সৰু বাচ্ছা আহিলেও বেয়া পায়।
অ'!
ঘৰত যদি মাহঁতে, সৰু বাচ্ছা কোঁচত লয় বা মৰম কৰে। চেছ আৰু। অ'! বহুত জেলাছি!
এনেও, কুকুৰবিলাকৰ থাকেই সেইটো। এনেও মানে, কেঁচুৱা-চেচুৱা মৰম কৰিলেও মানে, দেখ কোন মানে, সেইটো? মানে, এখন ঘৰতে যদি, কেঁচুৱা- চেচুৱা থাকে, সিহঁতক বেছি মৰম কৰিলে, সেইটো জ্বলে নহয়!
অ'! অলপমান হৈ যায় তেনেকুৱা। কাৰণ, সিহঁতেতো গম নাপায় ন'। এতিয়া, আমাৰ মুনুটো, কিমান সৰুতে লৈ অহা, মাকৰ গাখীৰ খাবই নাপালে, সি। এই, যেতিয়াৰ পৰা বুজি কোৱা হৈছে, মা আৰু পাপাকে সি, নিজৰ মাক বাপেক বুলি ভাবে, তেনেকুৱা হৈছে। সেইকাৰণে, ছয় বছৰ হ'ল।
অ'!
কিন্তু, সি মাকৰ গাখীৰ নেৰোঁতেই মানে, লৈ আহিলে।
কৰপা আনিছিলে?
এই, আমাৰ ঘৰৰ ওপৰতে। আৰু এনেকে, ষ্ট্ৰিটৰ ক্ৰচ হৈছিলে আৰু। তেনেকে, এই মাকজনীয়ে, আন্টি এটাৰ ঘৰত মানে, ছয়-সাতটা মান পোৱালি দিছে। দিওঁতে এতিয়া, কি কৰিব সেই মখা? প্ৰথমতেতো আমি ভাবিছিলোঁ! লেবে হয়। যেতিয়া, ডাঙৰ হৈছে, তেতি এতিয়াহে, দেচি দৰে হৈ গ'ল। সৰুতে গম নাপায়, কান দুখনো, এনেকে পৰি থাকে।
এইবোৰ পৰি থাকে, অ'! নেজ ডালো একেই হৈ থাকে ন'? পিছতহে, লাহেকে হয়গে আৰু মানে। উম! এ, ৰিলত কিছুমানত ওলাই নহয়। সৰুতে যে, পূৰা একদম, লেব মোবাইলটোৰ নিচিনা। তাৰ পিছতে, ডাঙৰ গৰম হৈ গ'লে। অদ্ভুতে হয়গে, কিবা কৈ।
মা আৰু মই কথা পাতোঁ, ই দেখোন, যিমান ডাঙৰ হৈছে, কান দুখন থিয় হৈ যাই আছে। আৰু লেবৰ দৰে, ভৰিবোৰ গোটা-গোটাও নহয়। আমাৰ, আমাৰ দেচিৰ দৰে খিন-মিন।
তাৰ, লেবৰনো কি হেৰি আহিলে, তাৰ হেৰিত?
তাৰ কালাৰটো, গল্ডেন লেবৰ দৰে কালাৰটো। আৰু পূৰা চৰ্বি গাটোত।
অ'! চকুকেইটাও অলপ বেলেগ নেকি ন'?
অ'! আৰু নাকটো পিংক কালাৰ তাৰ। এতিয়া, অলপমান কালাৰটো ডাৰ্ক হৈছে। একদম যেতিয়া, মই সৰুৰে ফটো ফটো দেখাম ৰ'বা, গোটেই নাকটো পিংক কালাৰ আছিলে তাৰ। সৰু
উম, সৰুতে গম নাপায় ধৰিবলে গমেই এনেও লক লোকেল বিলাকো মানে তোমাৰ উম, দেখিব সেই সৰুতে ইমান গম নাপায় নহয় কাণ দুখন সেনেকে পৰা- পৰা থাকে।
অ, তাৰ আমি বহুত অ, ত' যেতিয়া মানে মুখখন জোঙা হৈ গৈ -গৈ আছে তেতিয়াহে গম দেচি ওলাল।
দেচি ওলালে, তাকে। ভালে, কুকুৰ -চুকুৰ থাকিলে, কুকুৰ- চুকুৰ থাকিলে, এনেই ভাল লাগি থাকে মানে, মন। ত' মানে, লাগি বৰ নহয়, অ'! লাগি থাকিবলে ভাল। অ'! সেইটোৱে, অথনি পূজামণিও তাকে তাকে কৈছে ইমান মৰম লগা আছিলে মই কৈছো মৰম লগা আছিলে এতিয়া সেয়া এ দুদিন কেইদিনমান থাকিলে পাঁচ দিন মান থাকিলে চাগে পাঁচ দিন মান থকাৰ পিছতো মানে গুচি যোৱাৰ পিছত ইমান বেয়া লাগে এতিয়াও মনত পৰি থাকে মানে। ফটো-চটো বিলাক দেখি থাকো নহয় ফটো ভিডিঅ' বিলাক চাই থাকিলে মনত পৰি থাকে।
বেয়া লাগে তুমি মানে যোনে ভাল পায় শোনে বুজি পায় আৰু। যোনে ভাল পায় এ একদম মানে অ, এদিন ৰাখিলেও সেই মৰমটো যেতিয়া সোমাই যাব।
সিহতি অ, কুকুৰ- চুকুৰ বিলাকে বহুত মৰম লগাই দিয়ে পিছত মন- চন বেয়া লাগে অ,
উম, তোমালোকৰ মানে অ, কৰ'বাত গ'লে ওলাই গলে দিগদাৰ হ'ব নহলে তো ৰাখিয়ে ল'ব পাৰিলে হয়।
সেইটো কাৰণেতো নাৰাখিলো ন'আমি ওলাই মেলি যাও আকৌ কোনে থাকিব ৰ অকলেতো এৰি থৈ যাব নোৱাৰা। সেইটো আৰু ৰাখি পেলাই বেয়া হ'ব মানে। সেটো কাৰণে দি দিলো ন'হলেতো ৰাখিবই পাৰিলোহেতেন সিয়ে কষ্ট পাব অ, সেইটোৱে।
উম,
ন'হলে বহুত শান্তই আছিলে ইমান মৰম লগা আছিলে ভোক- চোক নামাৰে। সৰু কাৰণে চাগে বাৰু কিন্তু মানে একদম শান্তই আছিলে। ক'ব গ'লে বেলেগ একো উৎপাত নাছিলে উম,
বহুত মৰম লগা আছিল অহ,